পছ নে অ আচ্ছা আচ্ছা, বাকী তোমাৰ ঘৰ ক'ত আছিলে, কোৱাচোন?
মোৰ গপুৰ।
আত্ছা, এতিয়া কি, গম পাইছো গম্বাই ত' গহপুৰ হ'লে, এতিয়া বিশ্বনাথ জিলা পৰে
অঁ বিশ্বনাথ ডিষ্ট্ৰিক্ট।
এটা শোণিতপুৰ জিলা আছিলে জিলাখন ভাঙি গল, নহয় জানো এই? উম। অ গম পাইছোঁ দিয়া মই এতিয়া কি গুৱাহাটীত তুমি ক'চিং কৰি আছা নাই
অ এ পি এছ চি কচিং কৰি আছো
গুৱাহাটীত থাকা নেকি তুমি
গুৱাহাটীতে থাকো হয়
অ গুৱাহাটীৰ ক'ত আছা
জিও ৰোড
অ অ কিমান দিন হ'ল ঘৰ মই এখন কলেজৰ লেকচাৰাৰ
আচ্ছা মই গুৱাহাটীত বহুত বছৰেই হ'ল
মানে তাতে ডিগ্ৰী মাষ্টাৰ তাতে কৰিছা নেকি, না কি
মই গুৱাহাটীতে কৰা অ ডিগ্ৰী কৰিছো মাষ্টাৰ্চ কৰা নাই মই
অ অকে অকে ভালে
উম আপুনি কোন কলেজৰ?
মই বি ভি কে কলেজ আমাৰ বৰপেটাৰ।
আচ্ছা আচ্ছা অ অ।
বৰপেটাতে আৰু ঘৰৰ কাষতে মোৰ।
আচ্ছা গহমেণ্ট?
গভমেণ্ট কিন্তু মোৰ এ কোৰ্চটো টেম্পৰাৰী।
আচ্ছা আচ্ছা। মই গুৱাহাটী হেন্দি গতে অ ডিগ্ৰী কৰিছো।
উম হুম হুম।
তাৰপিছত দুহেজাৰ পঁচিশত ডিগ্ৰী কমপ্লিট হৈছে।
অ বেছি দিন হোৱা নাই মানে? আৰু তোমাৰ এ কি চাবজেক্ট আছিলে? তেনেহ'লে?
মোৰ মানে আছামিচ।
অ' অ' অ' অএকে, অএকে। হেণ্ডি কলেজত মই গৈছিলোঁ, ইগনৰৰ কিবা এটা ক'ৰ্চৰ। কিবা এটা কৰ্চ এটা হয়, হয় শুনিছানে?
অ' কওঁকচোন
সন্দিকৈ কলেজত মই গৈছিলোঁ, আজি দুইবছৰমান আগতে গৈছিলোঁ নেকি? কিবা সন্ধিকৈয় তাতে দুবছৰ আগতে ইগ ইগনৰ কিছুমান ক'ৰ্চ হয় নহয় তাতে
উম উম
এই কৰ্চৰ, তাতে কিবা এটা নাম এটা লগাম বুলি ভাবিছিলো সেইকাৰণে গৈছিলো খবৰ ল'ব তাতে
উম উম আপুনি অকন ওচৰৰ পৰা কব নেকি কথাবিলাক মানে স্পষ্ট হোৱা নাই।
এতিয়া, শুনি পাইছানে?
অঁ ভইচো অলপ কমকে আহিছে অলপ দূৰত আছে নে হেডফোন ইউজ কৰিছে নেকি বাৰু?
কি কি?
হেডফোন ইউজ কৰিছে নেকি?
হেডফোন
হয়
নাই নাই কৰা নাই।
অ অ মানে ভইচ টো অলপ দূৰৱ পা কোৱা নিচিনা লাগিছে।
এতিয়া শুনি পাইছানে ভালকে?
শুনি আছো কওক।
অঁ পাছত এডমিশ্চন লোৱা নহ'ল ইগন' সেই ক'ৰ্চটোত কিন্তু গৈছিলোঁ কলেজখনলৈ।
আচ্ছা আচ্ছা।
তই মেট্ৰিক কোন চনত পাছ কৰিছা তেনেহলে, মেট্ৰিক কোন চনত পাছ কৰিছা? কি কৈছা?
দুহেজাৰ বিশ।
দুহাজাৰ বিশ অঁ, মই দুহাজাৰ ছয়তে মেট্ৰিক পাছ কৰা।
মই তেতিয়া দুবছৰ।
হয় দিয়া হয় হয় হয়।
মই টু থাউজেণ্ড ফ'ৰত জন্ম।
আত্ছা
আপুনি বহুত ডাঙৰ হব।
অঁ মোতকে মোটামুটি চৈধ্য বছৰ মানে সৰু হ'ব তেন্তে, অহ সৰু হবা।
আহ আচ্ছা
তোমাৰ সম্পূৰ্ণ নামটো কি অৰ্পিতা কি লিখা তুমি?
শইকীয়া।
শইকীয়া আচ্ছা।
উ মেৰিড হয় আপুনি।
ন নহ মই বিয়া পতা নাই, বিয়া পাতা কাৰণে চাইহে আছো ছোৱালী চাই আছো তেনেকে পোৱা নাই। মোৰ লগ আগৰ আধা মানে বিয়া পাতিলে আধা মানে এতিয়াও বিয়া পতা নাই তেনেকুৱা হৈ আছে।
দে নব দে উদাহ কাৰণে মানে
মোৰ লগত বহুতাই বিয়া পাতিলে আৰু বহুতজনে বিয়া পতা নাই এতিয়াও। এই আমাৰ অসমীয়া ল'ৰাবিলাকে দেৰিকে বিয়া পাতেতো অসমীয়া ল'ৰা ছোৱালীসকল দেৰিকৈ বিয়া হৈ যে।
তাকে। ছোৱালী বিলাককতো জ্বলিয়ে দি দিয়ে লৰাবলাকৰ হে নহয়।
সেইয়ে ল'ৰাৰ বিয়া নহলে ছোৱালীৰ বিয়া নহলে কি মানে যদি লৰাই যদি বিয়া নাপা ছোৱালী বিয়া হ'ব কেনেকুৱা তেনেকুৱা না। একেইে ছোৱালীবিলাকক বহুত লেটকে হয় সেৱালি বাৰ বিয়াই হোৱা নাই এতিয়াও দেখিছানে উম।
শেৱালি বা কিমান দাঙৰ হয়? হয় আমাত কে
একো পাঁচ ছয়ছৰ ছয় বছৰ মানে ডাঙৰ বাইদেউ।
শেৱালি বা ইমান ডাঙৰ?
অঁ মোতকৈ মোতকৈও ডাঙৰ মোৰ এতিয়া থাৰ্টি ফাইভ চলি আছে থাৰ্টি ফাইভ থাৰ্টি ছিক্স মোতকৈ আৰু পাঁচ ছয় বছৰমান মানে চল্লিছৰ বেছি হৈছে বাৰ।
আচ্ছা।
চল্লিছতকৈ এজ বেছি হৈছে।
আচ্ছা আচ্ছা।
কি কৰিবা আৰু বিয়া হোৱাই নাই বাৰ মই বহুত দৰা চাই আছোঁ বাৰ কাৰণে হা কিন্তু একাপ প্ৰব্লেম কি এটা প্ৰব্লেম কি মানে কি বাই মানে বাই মানে হেই তোমাৰ গুৱাহাটীতহে বিয়া হ'ব অ গুৱাহাটতহে বিয়া হব গুৱাহাটী বাহিৰত বিয়া নহয় হা। মানে মোক বায় গুৱাহাটীৰ ছোৱালীটো বাইে খালে কয় কি গুৱাহাটীত তে বিয়া হ'ব মানে গুৱাহাটীৰ লৰা লাগে গুৱাহাটীৰ ল'ৰা মৰ তেনেকে চিনাকি নাই। কিন্তু যদি আমাৰ এইপিনে গাওঁৰ পিনে বি হ'লে হয় বৰপেটা নলবাৰী হা বা উজনি অসমতো মোৰ বহুত চিনাকি আছে কিন্তু গুৱাহাটীত তেনেকে সেনে চিনাকি নাই সেই কাৰণে মই পাৰা নাই নহলে বাক মই বিয়াখন পাতি দিলে হৈ কেতিয়া বাই। মানে বাৰ খালে সেইটোৱেই ইচ্ছা। কালি গুৱাহাটীত বিয়া হয়
উম মই ভৱা নাছিলো সেৱালী বা ইমান
সে ডাঙৰ চল্লিছত বেছি হৈছে সিমান ডাঙৰ নহয় চল্লিশ পাৰ হৈছে বাৰ খালি
উ মানে নহয় নহয় সেই ইমান ডাঙৰৰ কথা নাই মানে মোতকে ইমান ডাঙৰ বুলি মইটো উম
হয় মানে বাই মানে কি বাই মানে কি সৰুৰ পৰা গুৱাহাটীত য়া ডাঙৰ দিঘলনা টাউনৰ পৰিৱেশ ডাঙৰ দীঘলা গাঁৱৰ পৰিৱেশতো তেনেকে মিলিব নোৱাৰো তাৰ মা ছোৱালী যে সেইটো প্ৰব্লেম বা
তেওঁ কৈছিল বাৰু দেউতাকৰ কথা দেউতাকৰ কথা মানে
অ দেউতাক বৰ বে বেমাৰি মানে কেতিয়া ঢুকাই ঠিক মে একদম মানুহ শ্যাগত যেন হৈ আছে মানে কেইদিনান আগতে বেমাৰৰ পৰা আহিলেই এই এই কি হস্পিটলত গৈছে হস্পিটাল পৰা আহিলে হা বেমাৰ হৈয়ে থাকে মাজে সময় দেউতাকৰ
আচ্ছা আচ্ছা
তুমি কিমান দিন ধৰি চিনি পোৱা বাক
নাই নাই মই কাৰি এপতে কালি কথা পাতিছো নেকি কালি নে পৰহিৰ পৰা কথা পাতিছো অ অ নাই নাই মই চিনি নাপাওঁ আপুনি কালি মোক হোৱাটছাএপত মেছেজ দিছিলে
হেল্ল' মানে কথা পাতিবা নে নাই সেইকাৰণে সুধিছিলো আৰু আগটিয়াকে
নাই নাই তেনেকুৱা একো নাই মানে আপুনি মই আপোনাক হেল্প কৰা আপুনি মোক হেল্প
নাই নাই সেইটো হয় কিন্তু আগতে আগতে কিন্তু আগতে কথা হ'ব লাগিব নাই কথা হ' ভব নে নাই সেইটো সুধিবতো লাগিব না হ
মানুহ আছে বাৰু।
আছে। আছে।
উম
সেইপিনে মানুহ আছে। এ তুমি গুৱাহাটীত থকা কিমান বছৰ হোৱা বুলি ক'লা মই পাহৰি গ
মই গুৱাহাটীত থকা বহুত বছৰ হল। বাইশ বছৰ বাইশ চনৰ পৰা আছোঁ।
অ আচ্ছা। আচ্ছা। বাইশ হলে তোমাৰ চাৰি বছৰ হ'ল?
অ প্ৰায় পাঁচ বছৰে। এইটো পাঁচ বছৰত চলি আছে।
অ'কে। মই আছো, দুবছৰ আছিলো গুৱাহাটীত। মই বেছি দিন থকা নাই। দু দুবছৰে আছিলোঁ। মানে মই যেতিয়া এম এছ চি কৰোঁ এম এছ চি কৰোতে আছোঁ। -লো। দুইবছৰ গুৱাহাটীত আছো। তাৰ পিছত পৰা থকা নাই। এম এছ চি ক্লিয়াৰ হোৱাৰ পিছত গুছি আহিলো।
কি কয়?
মই দুবছৰ আছিলো। গুৱাহাটীত।
অ
মানে যেতিয়া মই এম এছ চি পঢ়ি আছিলো
হয়।
মই গুৱাহাটীৰে ইউনিভাৰ্চিটিতে এম এছ চি কৰোঁতো তাতে এম এম এছ চি প থাকোঁতে দুবছৰ মই তাতে আছিলোঁ হোষ্টেলত। পিজিত আছিলোঁ, ৰুম ভাড়া কৰিও কেইদিনমান আছিলোঁ।
আপোনাৰ চাবজেক্ট কি?
কম্পিউটাৰ চাইন্স।
আচ্ছা। আচ্ছা। নেট ক্লিয়াৰ কৰা নে?
নাই। নেট ক্লিয়াৰ কৰা নাই। ৰবা, নেট মই দিয়াই নাই এইবাৰহে দিম ৰবা। মানে সোমোৱা বেছি দিন হোৱা নাই। কলেজত মোৰ! কলেজত সোমোৱা বেছিদিন হোৱা নাই। এই জানুৱাৰীমানত সোমালো নেকি কি?
অ' এইবাৰ জানুৱাৰী?
এইবাৰ জানুৱাৰীত সোমালো চাগে।
উম
বিচিদিন হোৱা নাই না। এনে মই লিখা মেলা কৰোঁ। তুমি চাগে গম পাইছা
অ' মানে প্ৰফাইলটো দেখি লৈ পেলাই লাগিছিলে
অ' অ' মই লিখা মেলা কৰো কেইবাখনো কিতাপ ওলালে মোৰ এতিয়া এতিয়ালৈ।
উম
কেইবাখনো কিতাপ ওলালে। এটা ৰাজ্য চৰকাৰৰ পৰা বঁটা এটাও পালো। সন্মান এটাও পালোঁ।
উম কিবা কবি ন।
অ' কবিতাও লিখো গল্প উপ উপন্যাস চব লিখোঁ।
আচ্ছা আচ্ছা। ভালেই দিয়ক, মোৰো ভাল লাগে সেইবিলাক। উপন্যাসটো বেছি ভাল লাগে বাকীখিনিত কে
হয় নেকি, উপন্যাসখন দিম ৰবা তোমাক তেনেহ'লে। কেতিয়াবা গুৱাহাটীত গ'লে মই লৈ যাম নহ'লে শেৱালি বাৰ তাতে দি দিম তুমি লৈ ল'বা।
মই চিনি নাপাওঁ বাৰু শেৱালী বাক ভালকে। হ'ব একো নাই আৰু উম পঢ়িম বাৰু কেতিয়াবা।
যদি সময় পাওঁ লৈ যাম, তোমাক এখন এটা কপি দি আহিম বাৰু এবাৰ।
উম, এনেই নামটো কি?
মোৰ নাম মুন শৰ্মা।
নহয়-নহয় উপন্যাসখনৰ নাম।
অ' উপন্যাসখনৰ নাম হ'ল, অসমাপ্ত জীৱন। এইখন সামাজিক উপন্যাস।
অসমাপ্ত জীৱন।
হয় হয়-হয়-হয়।
আপুনি আ কি আছিলে এটো, ব্ৰাহ্মীণ হয়।
হয় হয়- হয় ব্ৰাহ্মণ।
আচ্ছা- আচ্ছা, অসমীয়া ব্ৰাহমিন।
অসমীয়া ব্ৰাহ্মণ হম।
আচ্ছা-আচ্ছা।
তুমি কি আহোম নেকি?
নহয়-নহয়, মই -মই কি কয় কি কয় বা কলিতা কিবা এটা এ হ'ম চাগে।
চুটিয়া নেকি তেনেহ'লে। শইকীয়া লিখা ন টাইটেল তোমালোকে উপাধি শ শইকীয়া লিখা নহয় জানো।
অ' কিন্তু চুতিয়া নহয়, কিবা কোচ কেওঁত কিবা এটা, কিবা হ'ম চাগে।
তোমাৰ লগত মই পিছত কথা ক'ম বাৰু দিয়া।
উম ঠিক আছে, উম ঠিক আছে দিয়ক।